হেল্ল' অ' কোৱা।
কি কৰি আছা?
এনেই বহি আছো।
অ' মই এয়া ভাত- চাত খাই উঠিলো। বাচন চাচন ধুই পিনে ঔষধ খালোঁ।
অ' তোমাৰ গা এতিয়া ভাল হৈছে।
অ' ভালেই আছো আৰু মানে ইমানো ভাল নহয়।
অ' কি গান দিছিলে আজি।
আজি চব গোটেই চব্জি মিলাই কেনে এটা লাবৰাৰ নিচিনা বনাইছিলো আৰু সেইটোয়ে নিম্বু দি খাইছো আৰু একো বনোৱা নাই। আকৌ ৰাতি বনাম তৰকাৰী
এক দু দুটা মানে দুটা টাইমে বনাব মানে ইল নালাগে নেকি?
লাগে কিন্তু এতিয়া মানে মায়ে কামত গৈছে ন' মাহ আহতে -আহোঁতে সন্ধিয়া হব। পিছত মা আহি কেনে দোকানত গৈ চোৱাবিন এইবিলাক আনি কেনে পিছত বনাব লাগিব।
অ', মায়ে নবনাই?
মায়ে গোটেই দিন মানুহৰ ঘৰত তে থাকে আহোঁতে- আহোঁতে সন্ধিয়া আহে।
অ',
কেতিয়াবা খায় কি না খায় এনেকাই থাকে।
অ', অ', অ', তোমাৰ পাপা দাদাহতে খ আ, আহি কেনে খাই যায়।
অ', পাপা খালে দাদাই আহা নাই।
অ', মোৰোতো দাদা মানে একেবাৰে ৰাতিপুৱা টিফিন লৈ যায় সেইটোৱে খাই আকৌ আহ- আহোঁতে -আহোঁতে সন্ধিয়া হৈ যায় যে সন্ধিয়া কি ৰাতি কোনো মানে কেতিয়াবা ন -নটা এনেকা বাজে।
অ',
এইকাৰণে মানে তাৰ বেছি দেৰি হৈ যায়।
মই মাত্ৰ খালোঁ। তুমি ভাত খালা?
অ', খালোঁ।
কি কৰিছা আজি?
আজিতো আমালোকৰ মংগলবাৰ নিৰামিষ হয়। এইকাৰণে বুটৰ তৰকাৰী বনাইছিলে। তাৰ পিছত বেঙেনা ভাজি, তাৰ ডালি আৰু এটা মানে এ, চব্জিটো নাম নাজানো মই, সেইটো ভাজি কৰিছিলে।
অ'।
মানে সিটো আৰু আলু দি ভাজি কৰিছিলে মিলাই কেনে।
কোৱা পিছে।
খোৱা বোৱা হৈ গ'ল ঘৰত?
অ',
অ', ঘৰত এতিয়া কোন কোন আছে তোমাৰ?
ঘৰত এতিয়া কোনো নাই, মই অকলে আছোঁ। চবে মানে মায়ে ডিউটি, মায়ে ডিউটি গুচি গ'ল। তাৰ পিছত দাদা নহয়, ভাতটো খাইছো মাৰ লগতে, মা এতিয়া আকৌ ডিউটি গুচি গৈছে।
অ', তোমাৰ বাহেনতে গুচি গলে?
মোৰ বা? অ', সিহঁতেতো কেতিয়াই গৈছে। কালি আহিব আকৌ, মানে তাৰ অলপ কাম আছে যে।
অ',
কোৱা পিছে, ফুৰিব গৈছিলা নেকি?
নাই গাতো ভাল নহয় যে, সেইকাৰণে যোৱা নাই, ফুৰিবৰ কথা মোক কৈছিলে। পিছত মই কেনচেল কৰিলো, এ, এটা বা পিছে কিয় কেনচেল কৰিলোঁ নাযাওঁ বুলি। গা বেয়া যে, এইকাৰণে মানে কেনচেল কৰিলোঁ। গা ভাল থাকিলে ভাল লাগে ন? এতিয়া গা ভাল যেতিয়া হ'ব, তেতিয়া লাগিলে যাম এদিন।
অ' মইতো গৈছো। গনেশ ঘাট, চণেশ ঘাট ফুৰি আহিছো মোৰ ফ্ৰেণ্ডহঁতৰ লগত।
কোনটো দিনত গৈছিলা?
অ', চানডেত গৈছিলো।
অ' কোন কোন গৈছিলা? তুমি আৰু ফ্ৰেণ্ডে।
অ' মই গৈছিলো। তাৰপিছত প্ৰীতি গৈছিলে, তাৰপিছত দীক্ষাই গৈছিলে
অ' ক'ত ক'ত ফুৰিলা, খালি গণেশঘাট?
গণেশ ঘাট গৈছিলো। তাৰ পিছত, তাৰ পৰা মালতীয়ে তোমাৰ এই জাহাজ ঘাট। জাহাজ ঘাটট যে ৰেষ্টুৰেণ্ট খুলিছে ন'। ব'ডত।
অ', অ'।
তাত গৈছিলো। তাৰপিছত, তাৰ পৰা আমাৰত বজাৰ ফালত গৈছিলো। বজাৰ ফালত যে, অলপমান শ্বপিং কৰি কেনে
অ', অ', কি কিনিলা বজাৰৰ পৰা?
এ বজাৰৰ পৰা মই এটা জোতা কিনিলো বেগ কিনিলো তাৰ পিছত লিপ লাইনাৰ কিনিলো পিছত দুটা চিৰাম কিনিলো এটা এটাটো গ্ৰীনকালাৰ চিৰাম ৰাম জোনটো তুমি জানাই সেইটো চাগে, চবেই
গ্ৰীণ নহয় এইটো এ' এম।
গ্ৰীণো হয়।
উ গ্ৰীণ নহয়ৰে, মাৰ্মেট টাইপ কা'লাৰটো হয়, বটল গ্ৰীণ টাইপৰ।
অহ এইটোটো সিটো সিটো লগাইছিলো তাৰ সেই মানে সিটো আনিছো তাৰ পিছত লিবনৰ এটা আনিছো, তাৰ পিছত কালি আকৌ মই চেলুনো গৈছো।
লিবন আৰু এইটো দুটা ইউজ নকৰিবা, এটাই কৰিবা যি অ
নহয় মানে কি কোৱাচোন লিবন লিবনতো জোনটো গ্ৰীন কালাৰ টো যে ক'লা সেইটো মান লিবন নহয় চিৰামটো, সেইটো হ'ল তুমি অ' সেইটো তোমাৰ মানে মেক্সিমাম তুমি ইউজ কৰিব পাৰিবা, ধৰক সপ্তাহ এবাৰ দুবাৰ তুমি ইউজ কৰিবা। অ' আৰু জোনটো লিবন আছে, তুমি যেতিয়া কোনো অ অলপ ফুৰিব গৈছা বা অলপ ফুৰিব গৈছা, যেনেকে দুৰ্গাপূজা ফে ভেলবোৰ আছে না, তাতটো তুমি হিট হিট যদি ইউজ নকৰা তাতে তোমাৰ চুলিৰবোৰ অলপ ভাল লাগে, মানে অলপ ছেট হৈ থাকে। লিবন লগ লগালে। এই লিবনতটো এনে এনিটাইম নহয়, যেতিয়া তুমি ফেষ্টিভেলত গ'লা ক'ৰবাত ফুৰিব গৈছা তেতিয়া লগাব লাগে।
অ' গ'ম পাঁও বাৰু।
মানে মোৰ চুলিটো কি কোৱাচোন চিৰাম লগোৱালো না মোৰ চি মানে ফাপৰা হৈ যায়। এইকাৰণে মানে লিবনটো ইউজ কৰিম ভাবিছো।
যেতিয়া মানে মুৰটোত যেতিয়া চেম্পু কৰো আমি তেতিয়াই মানে চুলিটো অলপ ভাল লাগে।
অ'। মানে তেতিয়া মই চিৰাম টো লগালে যে, চুলিটো ভাল লাগে, তুমি চিৰিম কি এনিটাইম ইউজ কেতিয়াবা ইউজ কৰা।
সপ্তাত তিনিদিন।
তিনিদিন ইউজ কৰা। মইতো খালি এবাৰেই ইউজ কৰো। মানে তোমাৰ মাথাটো ধুই কেনে, আহি কেনে।
অ, ন, মানে সপ্তাহ তিনিদিন মানে কি যদি ধৰা সপ্তাহত ক'তবাত যোৱা হয়, তেতিয়া মানে ইউজ কৰো, নহলে তো এবাৰে ইউজ কৰো।
অ'। মোৰো এনেকে মানে তুমিতো মানে পাৰ্লাৰত গৈ কেনে, ই কৰিছা ন, স্পা চা কৰে, এই কাৰণে মানে চুলি যাও মান পাৰ্লাৰত গৈ কেনো লাভ নাই, অলপ টাইমৰ খালি শ্ব
অ, মোৰ চুলিটো আগৰ পৰাই চিল্কি আছিল।
অ, মোৰতো চিল্কি নহয় ন, অলপ ৰাফ টাইপৰ হয়।
উম।
কাটি মানে, কাটি আহিলে তাৰ ৰাফটো গুচি যায় ভাল লাগে। আকৌ ধৰণৰ এমাহ মই, পিছত আকৌ ছেম হৈ যায় ন, বেকাতেৰা কৰি চুলি উঠে, মোৰ ক্ৰালি মোৰ টাইপৰ।
অ'।
এইকাৰণে কিন্তু কাৰ্ল্লি চুলি ভাল লাগে। কিন্তু তলৰ ফালে কাৰ্ল্লি হৈ থাকে যে।
অ, ওপৰৰ ফালে যে, অলপ থাক, থাক টাইপ হলে অলপ ভাল লাগে ন, চাল মুখখন
অ, আমাৰ শুকান, মুকান নহ তাৰ কাৰণে মোৰ ভাল নালাগে। মই ভাবিছো কি ষ্টেট কৰিব, ষ্টেট কৰি কেনে লাভ নাই।
যে, কপালটো ডাঙৰ, ডাঙৰ লাগে।
অ'। মই মানে, এইটো আজিলৈকে মানে, সেইটো ইউজ কৰা নাই। মই মানে, তোমাৰ যেনেকা ষ্ট্ৰেট, তাৰপিছত কাৰ্লি টো মেচিন।
আহ।
মানে মই পাৰ্লাৰত খালি চুলি কাটিছো। বাকী একো কৰা নাই মোৰ। চুলি কাটিছো আৰু মই সেইদিনেই পচাৰ একো কৰা নাই।
পইচা নিমিলে, ইমান দাম লয়। আৰু নিজৰ পইচা দি, কৰিবলৈ কালি মই দুশ টকাই ললে অলপ মই, অলপ
অ, তোমাক চাইছিলো মই। জৈ ক'ত গৈ আছিলা জানো, মই চাইছিলো, পিছত মাতা নাই। মই মানে হেৰি, বাইকত গৈ আছিলো যে। তাৰ পিছত তোমাক চাইছিলো।
আহ। মাতিলা হয়। ৰখি, হেল্ল?
অ, কোৱা।
কৈছো কি মাতিলা হয়।
অহ। মাতিলা হয়, মানে কি স্পীডত গুচি গৈছো যে, নাই মাতে সেইকাৰণে।
অহ। মই যে মোৰ ঘৰৰ ওচৰতে এটা চেলুন আছে ন, চেলুন মানে পালাৰ। মই তাতেই সৰুৰ পৰা কটো মানে কটো ক কৰো যে এইকাৰণে তাতে কাটিছো আৰু এটা আছে তাতো ধুনীয়া কৰি কাটি দিয়ে মানে এই বোৰত গোলে নহ পইছাটো অলপ কম লয় আৰু বাকী যে আছে তোমাৰ মহা ভৈৰৱ তাৰ পিছত বজাৰ আৰু ডাঙৰ ডাঙৰ শ্ব'ৰুম বোৰ অহ চৰী শ্ব'ৰুম বোলে পাৰ্লাৰ বোৰ আছে যে তাতে তো এনেকে অলপ কাট কৰিবলৈ পচ পাঁচশ ছয়শ হাজাৰ লৈ লব
আহ এইটোৱেইটো
মোৰ ফ্ৰেণ্ডটো সুকৃতি নাম তাই মানে স্পা কৰিছিলে আৰু চুলি ক কটাইছে তিনি হাজাৰ টকা লৈছে তাৰ পৰা
ইমান ললে যে
নাজানো কোনটো কোৱাচোন চোন ন তুমি চিনিবা মই দেখাম তোমাক ফটো দেখাম অ
উম এনে চিনি পাও বাৰু
স্বীকৃতিত নহয় পাৰ্লাৰটো খাম তোমাৰ এই যে অনুষ্কা বুলি আছে যে
কোন কোনটো চাইডত আছে পাৰ্লাৰটো এইটো কোৱা
শুনা মই কৈ আছো অনুষ্কা আছে ন ইনষ্টাগ্ৰামত যে ভিডিঅ' বনাই যে অনুষ্কা শৰ্মা তাই যে তাইৰ চুলি যে ৰং কৰিব কালাৰ কৰিব যে যাইছিল এইটো পাৰ্লাৰটোত
অ অ চাইছো
তাত গৈছিল
দাম ল'ব ই
অ
তাত তটো মানে হাই ফাই যে ল'ৰা ছোৱালী দুটাই মিক্স থাকে ন তাতে উ
অ
এইবিলাকে লৈ লয় আকৌ তাতে টেট চত এইবিলাকো বনায়
তেটো বনাই নেকি
অ এটা সৰু টেট বনাবা ছয় হেজাৰ লৈ ল'ব
কি ছয় হাজাৰ
উ
কি কোৱা অ এটা নাম লিখিবলৈ কিমান লব
নাম লিখিলে এনেকাই ল'ব পাঁচ চাৰি
কি কোৱা ইমান দাম
উম তাতে মানে এনেকা বেলেগ চাইডত অলপ কম হ'ব
অ এনেুকা কিয় তই কি কি ইমান ফেছিলিটি
মেলা চেলা হয় ন তেতিয়া যে বহে তেতিয়া কৰিব লাগে
এ সেইটোৰ যে তোমাৰ চেফটি হয় নে নহয় কালাৰ বোৰ কেনেকা হয় এইটোতো ৰিস্ক নাপাই তোমাৰ হাতত যদি ইনফেকশচন হৈ যায়
ন নহয় নহয় থাকে থাকে মোৰ মান মোৰ ল'ৰা এটা ফ্ৰেণ্ডে কৰিছিলে যে তাৰ হাতত
অ
পাঁচ বছৰ চলি আছে আছে মানে ঠিকেই আছে
অ কোনে কৰিছিলে
এ মোৰ লগৰে এজন কৰিছিলে অলপ কৰিছে বেছি কৰা নাই পিছত মই মানে ফোন কৰি কেনে অলপ গালি পাৰিলো যে সেইকাৰণে পিছত মানা কৰি দিলে, পিছত নাই কৰা আধা আধুৰা কৰিছে। এ তাই ষ্টাৰ বনাব গৈছিলে মানে তেতিয়া আগতে তেতিয়া কিমান বয়স আছিলে তাৰ এইটটিন মান হ'ব।
অ', অ', এতিয়া কিমান?
অ', তেতিয়া এইটটিন নহতো চছেভেনটিন মান হ'ব আছিলে
আৰু এতিয়া?